অউচ হেল্ল'
অহ
কি কৰিছা
এয়া এনেই আছো তুমি
মই এনেই আছো
অ অ
খবৰ খাতি ভাল হম
চাহ তাহ খালা
খালো খালো
সঁচাকে কোৱা খালে নে নাই খোৱা
খালা নাই
মই নাই খোৱা
অও কি কৰি আছা
মই এইয়া হেই ভাত বনাবৰ কাৰণে আলুগুটি কাটি আছিলো তেতিয়া এয়া এনেই আছো ভাত মাংস আনিছো আজি
কি মাংস
ব্ৰইলা
আহ ব্ৰইলাৰ লগত কি
ব্ৰইলাৰ লগত আলুগুটি
আলুৰ লগত
আলুৰ লগত থাকিব পিয়াজ আদা নহৰু মচলা
অ আচ্ছা আচ্ছা মাঁহতে কি কৰিছে
মা মায়ে আছে এই তাতত লাগি আছে মা গামোচা লগাই থৈছে
ভাইটি
ভাইটি পঢ়ি আছে দেউতা এনে বিচনাতে শুই আছে
দেতা নে বাবা
বাবা
আত্ছা
উম
উম পঢ়া শুনা
পওনা কৰিমহে কৰা নাই
অ কেতিয়া এতিয়া আঠটা বজিলে বহিব হয় নাই
অ হয় নাই অ
বঢ়িয়া বঢ়িয়া ভৱিষ্যত
ভৱিষ্যৰ উজ্জ্বল কামনা কৰিছা নেকি
সেইটোতো আগতে কৰি থলো মই এতিয়া সেইটো মই আগতে কৰিলো ভৱিষ্যয়ত উজ্জ্বল কামনা
চ
ভৱিষ্যতটো দেখে ন মানে তোৰ কামনা কৰিছো
হা
টিউচন গলা নাই টিউচন টিউচন
টিউচন টিউচন আজ যাব নোৱাৰোলা যে আমাৰ ইয়াত সিটো বহুত বৰষুণ দিছিলে যে তাৰ পিছতে টিউচন যাব নোৱাৰিলো কাইলৈ দেওবাৰ এনে এনেই টিউচন নকৰো কিন্তু কাইলে কৰি দিম মানে আজি নোৱাৰিলো যে যাব কালি দিনতে কৰি দিম হে ঘৰ চব ঠিকে আছে
উম ভালে ভালে ভালে চৰা ভাল
ফোন কৰিছা
কালে
ঘৰলে
ফোন নাই কৰা কৰিব লাগিব
অ
গা পা ধুই কৰিম আৰু
অ ভাত কিহে বনাব বাবা
দালি
আৰু কিহে হেম অ কি ভাজিবা আৰু
আৰু কুন্দুলি আলু
উম
উম
অ কেতিয়া আহিবা
কলে
ইয়ালে
যাব লাগিব জুলাইত
অ অ ইমান দিন পিছত ইমান দিন পিছত চত
সাতাইশ চনৰ জুলাই নাযাও নহয় ছাব্বিশ চনৰ জুলাইত যাম
অ অ
এতিয়া কি মে এতিয়া জু জুন জুলাই এ মাহে আছে আৰু
তাকেহে বাকী বা ঠিকে আছে
হ
উম
কলেজ বন্ধ নেকি?
কলেজ বন্ধ নহয় কলেজৰ ইণ্টাৰনচিপ চলি আছে
মানে কি ইণ্টাৰ্ণশ্বিপ মানে কি?
মানে আমাৰ এটা চাবজেক্ট আছে, যিটো চাবজেক্টৰ ওপৰত মানে আমি প্ৰেক্টিকেল কৰিব লাগে। মানে এনেকুৱা এটা বস্তু মানে বুনিয়াদী শিক্ষা যে সেই তাৰ ওপৰত লৈ মানে অকল যে মানে কিতাপ পঢ়া কিবা কিবি সেইটো নহয় তাতে মানে কোনো ধৰণৰ মানে চাকৰি তাকৰি নহ'লেও তেতিয়া এক্সট্ৰাকৈ কিবা এটা কেৰিয়াৰ কৰি খাব পাৰোঁ তেনেকুৱা এটা কিবা এটা কাম মানে কৰি পেলাই তাতে চাবমিট কৰিব লাগিব
হাতৰ বিধ নেকি
ইয়েছ ইয়েছ তেনেকুৱাই স্কিল ডেভলপমেণ্টৰ
হব